অ'
অঁ কি কৰি আছা?
কি কৰিবা এনে আছো বাহিৰত বহি মোবাইলটোকে চাই আছিলো, তুমি কি কৰি আছা?
অঁ এই ময়ো মোবাইলে চাই আছিলোঁ ৰ'বা, বাকী কি চাই আছিলে মোবাইলত?
মোবাইল বুলি ক'লে আৰু কি চাবা আৰু, এই আজিকালি বিলাক আজিকালি তোমাৰ যিবিলাক সামাজিক মাধ্যম, সেইবোৰে চোৱা যায়। বেলেগন নো কি চোৱা যায়, সেয়ে চাই আছিলো, তুমি কি চাইছা পিছে?
এ মই বেলেগ একো চোৱা নাই দিয়া। মই তোমাৰ সেই কি বুলি কয়, এই ৰীল চাই আছিলো বেলেগ চোৱা নাই।
তাকে তাকে মানে এনেকুৱা হৈছে ন, আজিকালি মোবাইলতটো নহলে সময় কটোৱাটো টানে হৈছে, মানে তুমি ধৰা অহ, মোৰে নিজৰে হা মই যেতিয়া তোমাৰ মোবাইল টো চৰ্জত দিওঁ, তেতিয়া তোমাৰ এ এনেকুৱা লাগে যে কি কৰো, কি নকৰো, কি কাম আছে মোৰ মোবাইলটো চোৱাৰ বাহিৰে সেইটো বিচাৰি থাকো।
তাকে য়া মানে যেতিয়া তুমি মোবাইল টো চাৰ্জ দিবা ন, তেতিয়া তোমাৰ এনেকুৱা লাগে যে ইমান সময় আছে নে মোৰ হাতত, কিন্তু এনে যেতিয়া মোবাইলটো হাতত লৈ থাকিবা তেতিয়া তোমাৰ কেনে লাগিব জানানে? অহ তেতিয়া তোমাৰ এনে লাগিব যে তুমি কি বুলি কয় এইটো
উ
এই ধৰি লোৱা তোমাৰ হাতত বহুত টাইম আছে, কিন্তু যেতিয়া তুমি মোবাইল টো চুবা বা লগত থাকিব, তেতিয়া এনে টাইমটো চোন শেষ হৈ আহে, মানে টাইম টো মোৰ কাৰণে নৰখে নেকি সেনেকুৱা অনুভৱ হ'ব।
সঁচাই কৈছা আৰু মানে যেতিয়া তুমি ধৰা মোবাইলটো চাই থাকিবা ন, তুমি ভাবিবা যে চাৰ্জবোৰো ইমান জল্ডি জল্ডি যায় আছে নে, আৰু মোবাইল টো চাৰ্জ দিব হ'ল, তো' আগতিয়াকে মানে চিন্তা বোৰ আহি সি যে আহি যে মোবাইলটো চাৰ্জ দিব লাগিব, তাৰপিছত মোবাইলটো চাৰ্জ দিলে কি কৰিম আমি, কি কৰিম- তাৰ সময়তো কটাম সেনেকুৱা টাইপৰ মানে সমস্যা বা প্ৰশ্ন আহি থাকে নে মনত নোৱাৰো
অহ হা মানে সেয়ে দিয়া, মানে যেতিয়া মোবাইলটো চাৰ্জত দিওঁ ন চাৰ্জত দিয়াৰ- অহ যেতিয়া সময় আহি পৰে যে বা, তোমাৰ মে চাৰ্জটো যেতিয়ালৈ শেষ নহয় তেতিয়ালৈ মানে তোমাৰ ইচ্ছা কৰিয়ে মানে ধৰি লোৱা, মোবাইলটো মানে একদম চাৰ্জ নোহোৱা হৈছে ধৰি লোৱা আমাৰ ধৰি লোৱা এ দহডাল আছে বা তোমাৰ ধৰি লোৱা পাঁচডাল আছে, যেতিয়ালৈ তোমাৰ ধৰি লোৱা এডাল বা দুডালৈ নাযায়। তেতিয়ৈ মানে এৰি দিব খোজা নাযায়, মানে এই অলপ আৰু চাম অলপ আৰু চাম অলপ আৰু চাও চাও বুলিয়ে তোমাক, অল চৰ্জত দিয়ে চাই থাকো পিছত মোবাইল টো গৰম হৈ যায় মানে, সেনেকে বহুত মোবাইল মোৰ বেয়া হৈছে, আগৰ এটা মোবাইল আছিল, মোবাইলটো সেনেকৈ বেয়া হৈছে মানে তোমাৰ।
একে দিয়া, মানে মোৰো কি মোৰ দুদিন মান আগত কি হ'ল, চৌবিশ ঘন্টাৰ তোমাৰ মোৰ একৈশ ঘণ্টা ইস্কন টাইম আহি গৈছে, মানে চৌবিশ ঘন্টা ৰ মই একৈশ ঘন্টা মই মোবাইল ফোনে চাইছো। মই তাকে পিছত চিন্তা কৰিছো, যে মই তিনি ঘন্টাটো যে চোৱা নাই, সেই তিনি ঘন্টাটো মই কটালো কেনেকে, সেনেকুৱা আৰু আজিকালি মানে তুমি এইটো সমস্যা দেখিবাই মানে আমি বুলি নহয়, আজিকালি যিটো বৰ্তমান প্ৰজন্ম ন মোবাইল নহ'লে চলিব নোৱাৰে, আৰু বিশেষক এ তোমাৰ সামাজিক মাধ্যম যিটো আছে, সামাজিক মাধমত ধৰা যিবিলাক ফটো আপলোড কৰা, কথা কোৱা, বা তুমি যিবিলাক ৰীল চাওঁ আমি সেইবোৰৰ কথা কোৱা বা বিভিন্ন ধৰণৰ ভিডিঅ' বিলাক যে চাওঁ ত' সেইবোৰ মানে নাচালে এনেকুৱা লাগে যে দিনটো পাৰ পাৰে নহয়, বা দিনটো পাৰ কৰাটো টানেই হ'ব, সেনেকুৱা ধৰণৰ হৈ গৈছে আৰু বৰ্তমান প্ৰজন্মৰ মাজত। বাকী তুমি এই বিষয়ে কি ভাবা ধৰা আমাৰ যিটো বৰ্তমানতো জানাই সামাজিক যিটো অহ যিটো সামাজিক ব্যৱস্থা ন, সামাজিক ব্যৱস্থাটো তোমাৰ এই বিলাক সামাজিক মাধ্যম সে সেইবিলাকে যথেষ্ট এটা গুৰুত্বপূৰ্ণ প্ৰভাৱো পেলাই আছে দিয়াচোন, ভাল দু বেয়া দুয়োটা দিশতে। তো' তুমি কেনেকুৱা ধৰণৰ ভাবা যে, তুমি এই ইয়াত যিটো আমাৰ সামাজিক মাধ্যম এই সামাজিক মাধ্যমবোৰ কি ভাল দিশ আছে তোমাৰ মতে
সামাজিক মাধ্যমৰ ভাল গুণটো বহুত আছে দিয়া সামাজিক মাধ্যমৰ ক'বলৈ গ'লে এতিয়া তোমাৰ
এ ধৰি লোৱা সামাজিক মাধ্যমে এতিয়া ধৰি লোৱা তুমি দেখিছা চাগে আমি যে এতিয়া কথা পাতি আছো এই কথা কিহৰ দ্বাৰা সম্ভৱ হৈছে আমাৰ সামাজিক মাধ্যমৰ দ্বাৰা সম্ভৱ হৈছে সেইটো ন তেতিয়া সামাজিক মাধ্যমটো না নাথাকিলে বা সামাজিক মাধ্যমৰ যিটো ব্যৱস্থাই নাথাকে নাথাকিলে হয় আমি এতিয়া কথা পাতিব থাকিব নোৱাৰিলোঁ হয় মানে কথা পাতিব কিব পাৰিছোঁ সেই সমাজিক মাধ্যমৰ কাৰণে পাৰিছো বা তোমাৰ এইবিলাকি আমাৰ যে ইণ্টাৰনেট আছে সেইবিলাকৰ কাৰণে পাৰিছোঁ বা তোমাৰ সমাজিক মাধ্যম একদম যিবিলাক আছে যিবিলাক ছ'চিয়েল মিডিয়া বুলি কওঁ সেইবিলাক কাৰণে কি হৈছে এতিয়া মানুহে যিবিলাক তথ্য তথ্যবিলাক সোনকালে পায় ধৰি লোৱা কিছুমানে আহ ধৰি লোৱা কিবা এটা বুজি পোৱা নাই সেইটো তোমাৰ এতিয়া আমাৰ যিবিলাক এ আই আছে আছে যিবিলাক কৃত্ৰিম বুদ্ধিমতা আছে এইবিলাক সামাজিক মাধ্যম বা ইউটিউব হওক তোমাৰ ইউটিউবতে সেইবিলাক চাব পাৰে ন সেইবিলাক বহুত সহায় কৰি দিছে। মানে আমাৰ সামাজিক মাধ্যমে বা ধৰি লোৱা ছাত্ৰ এজনৰ জীৱনত মানে বহুতখিনি সহায় কৰে। ত' সেয়ে দিয়ে সামাজিক মাধ্যমত আৰু প্ৰভাৱ কবলৈ গলে তোমাৰ এতিয়া ধৰা আজিটো আমাৰ সামাজিক মাধ্যম আছে সামাজিক মাধ্যমে মানে এতিয়া মানুহৰ যিবিলাক এই ধৰি লওক কিছুমানে আজি যি ব্লগ বনাই বা ধৰি লওক কিছুমান ধৰি লওক কিছুমান শিক্ষাৰ ওপৰতে ভিডিঅ' বনাই বা ধৰি লওক অন্যান্য যিবিলাক ভিডিঅ' বনাই এ কাম কৰি আছে ন মানে সেইবিলাকে জানে আজিকালি কিমান মানে পইচা পায় এইবিলাক কৰিলে বা কিমান তোমাৰ ডাঙৰ-ডাঙৰ যোন তোমাৰ ডাঙৰ-ডাঙৰ মানুহবিলাক গাঁৱৰ যিবিলাক চেলিব্ৰিটি আছে সেই চেলিব্ৰিটিবিলাকো তোমাৰ এতিয়া ইউটিউব চেনেল খুলিছে কাৰণ এ এইবিলাকতো বহুত পইচা আছে ন এই ধৰি লও তোমাৰ ব্ৰেণ্ড অ যিবিলাক ব্ৰেণ্ড আছে ডাঙৰ-ডাঙৰ সেই তোমাৰ তেওঁলোকৰ লগত কলাব্ৰিচন কৰে যাৰ ফলত তেওঁলোক মানে প‌ইচা দিয়ে আৰু সেই ব্ৰেণ্টবিলাকে তো সেনেকুৱা ধৰণৰ কথা মানে যাৰ ফলত
তেওঁলোকৰো লাভ হয় বা ধৰি লোৱা তেওঁলোকক চোৱা যিবিলাক মানুহ আছে সেই মানুহবিলাকো মানে সেই ব্ৰেণ্ড ব্ৰেণ্ড বা তোমাৰ যিটো ধৰি লোৱা এ ধৰি লোৱা তুমি হ‌ওক যিবিলাক আমাৰ ব্ৰেণ্ড আছে এতিয়া জোতাৰে হ‌ওক পোমা বা হ‌ওক এদিডাচ সেইবিলাকৰ কথাও তেওঁলোকে জানিব পাৰিব যিবিলাকে নাজানে সেই মানে তেওঁলোকৰ ভিডিঅ' চাই এনেকুৱা আৰু সেইবিলাক বহুত সহায় হয় বা তোমাৰ ধৰি লোৱা তুমি ক'লোৱে ছাত্ৰৰ জীৱনত কেনেকুৱা সহায় হয় ধৰি লোৱা তুমি সময় নাই আৰু তোমাৰ কিবা এটা ওলাবলৈ ডকুমেণ্ট হ‌ওক বা কিবা এটা ধৰি লোৱা তোমাৰ প্ৰজেক্টেই এটা কিবা সময় নাই আৰু তোমাৰ মানে বেলেগ কাম আছে তেতিয়া তুমি এইবিলাক চেতজিপিটি, জেমিনি হ‌ওক বা তোমাৰ এইবিলাক আৰু এআই যিবিলাক আছে তাতে তুমি মাৰি দিলে হল তোমাৰ প্ৰজেক্টটো গোটেই ৰেডি কৰি দিব তেওঁলোকে, প্ৰিন্ট কৰি দিব তেওঁলোকে খালি তুমি ওলাই আনিলে অঁ দোকানৰ পৰা ত' সেইবিলাক মানে বহুত সহায় হ'ল তোমাৰ সময় বাচে তো সেয়ে দিয়া আৰু আৰু তোমাৰ সহায় হব কবলৈ গলে তোমাৰ এই ধৰিলে মানুহৰ খা-খবৰ এতিয়া অতি সহজে ল'ব পাৰি তুমি হোৱাটছএপতে এতিয়া এটা মেছেজ দিলা বা এটা তথ্য পঠালা বা জিমেইলত তোমাৰ মেছেজ দিলা বা জিমেইলত তোমাৰ অফিচত ধৰি লোৱা তুমি নোযোৱা আজি, তোমাৰ ধৰি লোৱা আজি যাব মন নাই তোমাৰ লীভ ল'ব খুজিছা বা তোমাৰ ছুটী ল'ব খুজিছা তেতিয়া তুমি মেছেজ দিলা জিমেইলৰ দ্বাৰা তোমাৰ অ মেনেজাৰজনক বা অন্যান্য যিবিলাক আছে তো এনেকৈ মেছেজ দিওঁ তুমি ঘৰত বহিয়ে তোমাৰ মানুহক কথা পাতিব পাৰিবা সেনেকুৱা ধৰণৰ মানে যিটো প্ৰভাৱ সেই প্ৰভাৱটো দেখা যায় বাকী তোমাৰ অসু-অসুবিধাও আছে দিয়াচোন তুমি কোৱাচোন অসুবিধাবিলাক অলপ
অসুবিধা মানে সামাজিক মাধ্যমৰ অসুবিধাটো যথেষ্ট বেছি দিয়া এতিয়া আমাৰে আমি নিজে যদি ক'ব যাওঁ এতিয়া আমি চোৱা আমাৰ দিনটোৰ বেছিভাগ সময় এই সামাজিক মাধ্যম মাধ্যমবোৰতে পাৰ হৈ যায় ত মানে আমিতো সামাজিক মাধ্যমৰ কাৰণে আমাৰ নিজেও মানে সময় আৰু সময়ৰ সদব্যৱহাৰ কৰিব পৰা নাই প্ৰথম কথা। এতিয়া দ্বিতীয়তে কথাত তুমি ক'ব পাৰা এই যিবিলাক আমাৰ মিছা বাতৰি ন উৰা বাতৰি বুলি যে ক সেইবোৰ সামাজিক মাধ্যমত বহুত মানে সহজে বিয়পি যায় এতিয়া দুদিন আগতে তুমি দেখিছা যে এ এটা মানে সমস্যা সৃষ্টি হৈ আছে সামাজিক মাধ্যমত এটা দেখিছে এটা নতুন কিবা এ এপ ওলাইছে যিটোৰ জৰিয়তে মানে কি কৰিব পাৰি এই যিবিলাক ই ৰিক্সা ন সেইবোৰৰ বেটাৰীবোৰ মানে বন্ধ কৰি দিব পাৰি মোবাইলৰ জৰিয়তে ত' সেইটো এটা সমস্যা কাৰণ। সেইটোৰ সেইটোৰ কাৰণে কি হৈছে যে আমাৰ যিটো বৰ্তমান সময়ত যিবিলাকে কষ্ট কৰি খাই আছে বা ই ৰিক্সা চলাই চল মানে চলাই কিনে জীৱন নিৰ্বাহ কৰি আছে তেওঁলোকৰ বাবেতো বহুত। মানে কষ্টৰ দিন আনি দিছে ন তুমি এতিয়া মাজ ৰাস্তাত গাড়ী। চি থাকিব তুমি মোবাইল এটাৰে বন্ধ। তা তেওঁলোকে সেই ঠিক কৰিব কাৰ মেকানিক আনিব লাগিব বা তোমাৰ খঠেলি ঠেলি নিব লাগিব মেকানিক থকা ঠাইলৈ ত' সেনেকুৱা ধৰণৰ বহুত কথা আহি পৰে আৰু আমাৰ বিলাক যিবিলাক নতুন প্ৰজন্ম উঠিয়া প্ৰজন্ম তেওঁলোক। মে সাজিক মাধ্যমত যি দেখে সেইটোৱে কৰিবলৈ চেষ্টা কৰে মানে নিজকে নহয় এটা ক দেখাবলৈ বুলি কয় ত সেইটো দেখুৱাৰ ধান্দাত মানে তেওঁলোকে মানুহৰ কৰিছে নে ভাল কৰিছে সেইটো মানে ভাবি নাচায় এবাৰু ত এনেকুৱা ধৰণৰ সমস্যা দেখা পোৱা গৈছে। আৰু মোৰ হিচাপত আৰুতো ক'বলৈ গ'লে বহুত সমস্যা আছে যিবিলাক তোমাৰ মানে এনেকুৱা দেখাত সৰু সৰু কিন্তু কিন্তু বহু মানুহৰ লগত সেই সমস্যাবোৰ হৈ আছে এতিয়া তোমাৰ সামাজিক মাধ্যমৰ জৰিয়তে কিছুমানে কি হয়। তোমাৰ নিজৰ বেংক যিবিলাক তথ্য পাতি সেইবিলাক দি দিয়ে অনলাইনত তাৰ ফলত তেওঁলোকৰ যিবিলাক বেংকত পইচা থাকে সেইবোৰ হেৰুৱাব লগা হয় বা ছোৱালী বিলাকৰ ধৰা কিছুমানে মানসিক নিৰ্যাতন পাই বহু মানুহ মানুহৰ পৰা তেওঁলোকে খুলি ক'বও নোৱাৰে। সহজে ত এনেকুৱা ধৰণৰ যথেষ্ট মানে ভাবিব গ'লে বহুত বেছিয় সমস্যা। সামাজিক মাধ্যম সেইকাৰণে। কয় নহয় সকলো বস্তুৰে ভাল বেয়া দুটা দিশে থাকে ত তুমি কেনেকে ব্যৱহাৰ কৰিছা। সামাজিক মাধ্যম তাৰে ওপৰত নিৰ্ভৰ কৰে আৰু তুমি যদি মানুহক। ভাল হিচাপে ভাবি কিনে ভাল কামৰ বাবে ব্যৱহাৰ কৰিছে তেনেহলে তোমাৰ কোনো ক্ষসন নহয় আৰু তুমি যদি বেয়া হিচাপে ব্যৱহাৰ কৰিছা নিশ্চয় তোমাৰ ক্ষতিসাধন হব। কিন্তু কেতিয়াবা এনেকুৱা হয় দিয়াচোন ধৰা তুমি ভাল কামতো ব্যৱহাৰ কৰা কিছুমান বেয়া মানুহে তোমাৰ সেই প্ৰলোভন দি কিনে তোমাৰ পৰা পইচা বা বিভিন্ন তথ্য পাতি তোমাৰ পৰা লৈ যাব পাৰে ত' সেই। ক্ষেত্ৰত তোমাৰ সামাজিক মাধ্যমৰ প্ৰতি আৰু আমি অলপমান মানে তোমাৰ। কি কয় সতৰ্ক হৈ থাকিব লাগে কাৰণ কেতিয়া কি হৈ যায় কোনো ধৰণৰ ঠিক নাইতো কবলৈ গ'লে।
হয় দিয়ে একদম ঠিক কথা হৈছে মানে যিটো হাৰত তোমাৰ আমাৰ এই
কি বুলি কয় সামাজিক মাধ্যমত প্ৰভাৱ পৰিছে ছাত্ৰ ছাত্ৰীৰ ওপৰত সেইটো বহুত বেয়া হৈ গৈছে তোমাৰ এই ধৰি লোৱা। অনলাইন গেম হওক বা অন্যান্য যিবিলাক আজিকালিৰ গেম আছে সেই গে গেমবিলাকৰ দ্বাৰাওতো বহুত মানুহে তোমাৰ সেই হৈছে ন মানে কি বুলি কয় ল'ৰা ছোৱালী তোমাৰ সেই আসক্তি আহিছে সেইবিলাকৰ প্ৰতি বা তেওঁলোকে সেইবিলাক এৰিব নোৱাৰে এই ধৰি লওক সৰু ল'ৰা ছোৱালী আ যে সেই সৰু ল'ৰা ছোৱালী বিলাকো তোমাৰ এই যিবিলাক মোবাইলৰ। ভিডিঅ' হওক বা তোমাৰ সৰু সৰু ভিডিঅ' আছে সেইবিলাক চাই তেওঁলক ভাত খুৱাই মাক দেউতাকো মানে তেওঁলোক। মানে মোবাইলটোৰ প্ৰতি ইমান আসক্তিকিছে এ মান এৰিব নোৱাৰে মোবাইলটো সৰু সৰু ল'ৰা ছোৱালীয়ে তাৰ ফলত তোমাৰ যিটো। তেওঁলোকৰ সৰুৰে পৰা যিটো মাথা যিটো মূৰৰ বিষ হওঁক বা তোমাৰ যিটো। চকুৰ পোহৰ হক বা চিকুৰ যিটো পাৱাৰ সেই পাৱাৰটো কমি যাব আৰু দিনক দিনে। বাকী হ'ব দিয়া নহ'লে আজি থৈছোঁ।
বাকী দে হ'ব দিয়া ৰাখিছো দিয়।